হয় অ শুনিছো শুনিছো হয় শুনিছো।
কি কৰি আছ?
অ অলপমান এনেই মানে চাহ তাহ খাই পেলাই অলপমান খোজ কাঢ়ি আছিলো ৰ'বা।
নেকি?
সন্ধিয়া সময় খিনি এ অলপমান সময়টো কটাও সেনকে।
এ যাম আৰু অলপ পিছত খচ কঢ প যাম অলপ পিছত।
উম হয় হয়।
ৰবা সেইটো মানে আজি এটা কথা ওলাম বুলি ভাবিছিলো ৰবা
উম কোৱা কিহৰ?
এই মানে যি আমাৰ তোমাৰ উন্নত দেশ বিলাক যি আছে।
কি বুলি কলা।
উন্নত উন্নত দেশ বিলাক যি আছে আ
হয় হয় উন্নত হয়
আমাৰতো ভাৰত বহুত পিছ পৰি আছে এতিয়া কিছুমান দেশত থাকি
সঁচা কথা এইটো মানে উন্নত দেশবোৰ ইমান হৈ গৈছে আমাৰ মানে পৃথিৱীত মানে জাপানে হওক বা চীনে হওক জাপান চীন আদি আমেৰিকা আদি সকলো মানে প্ৰান্ততে মানে অধিক মানে আধুনিক হৈ পৰিছে কিন্তু।
হয় হয় আমাৰ ইয়াত মানে কিছুমান বস্তু অ দে ভ
হয় হয় এইটো হয় বাৰু তাৰ পাছত যথেষ্ট মানে আধুনিক হৈ পৰিছে যদিও আমাৰ তাতে আহিছে। হয়, হয়, হয় উম, আৰু তোমাৰ এই আধুনিক বুলি, হয় কোৱা?
হয়।
অ, সেইটো মই বোলো ক'ব গৈছো এই আধুনিক বুলি ক'ব খুজিলে এই মোবাইল ফোনৰ পৰা আদি কৰি গাড়ীৰ পৰা আদি। কৰি মানে সকলো মানে আজিকালি মানে ইমান মানে ভাল হৈ পৰিছে। মানে ইমান কষ্টকৰ আজিকালি নহয় মানুহৰ জীৱনত। এই সেইটোৱে, মানে ভাল এটা মানে দিশ আৰু এই আধুনিক হোৱাটোৰ। বৰ বিশেষকৈ তুমি, হয়।
মানে মই এটা বস্তু বস্তু বিচাৰি এ কব বিচাৰিছো মানে। বা উন্নত দেশবিলাক আমাৰ ভাৰতে মানে যিবিলাক বস্তু আমেৰিকা হওক জাপানত হওক চাইনাত সেইটো বস্তু এতিয়া চলি আছে। সেই বস্তুতটো আমাৰ ইয়াত পাঁচ বছৰ পিছত ব সেই বস্তুতটো।
অ, সেইটো হয় কিন্তু। মানে, অলপমান হয়তো দেৰি পলম হয় আমাৰ ইয়াত আহব আহিব লাগে।
তাত মানে বস্তুবিলাক যেতিয়া হয়, আমাৰ ইয়াতলেট ক আহ।
উম, উম সঁচা কথা এইতো।
এটা বস্তু চোৱা চাবাচোন যিমান যিমান
হয়।
ডাঙৰ গাত্ৰতা যিমান ডাঙৰ-ডাঙৰ ব্ৰেণ্ড বিলাক আছে। সিল
বাহিৰৰ, বাহিৰৰ এইটো উদাহৰণস্বৰূপে মই কব গলে অ, হয়, হয় ঠিক কথা হয়, হয়। উদাহৰণস্বৰূপে মই ক'ব গ'লে এই চীন দেশত আমেৰিকাত এখন মানে এই বেটাৰীসমূহ গাড়ী মানে বহুত চলিছিল আগতে। এতিয়াতো তেওঁলোকৰ বাবে বহুত সাধাৰণ কথা। কিন্তু, আমাৰ ইয়াত আহিবৰ কাৰণে প্ৰায় তোমাৰ পাঁচ বছৰতকৈও অধিক সময় লাগি গৈছিল।
উম।
এই, এই সেইকাৰণে মানে সেইবোৰ দেশ মানে বহুত উন্নতৰ বুলি জনাজাত হয় আৰু। তুমি চাবাচোন মানে চীন দখতা গলে হয়। এইটো দোজ চীন দখত তুমি যাব গলে তোমাৰ এই আধুনিক আধুনিক বস্তু যেনেটো টেকনলজী বুলি কয় ইংৰাজীত। টেকনলজিৰ পৰা সকলো বস্তু তুমি পাই যায়। কিন্তু, আমাৰ ইয়াত আহিব লাগে আহ আহিলে বস্তুবোৰ মানে তাতকৈ দুগুণ দাম বাঢ়ি যায় হয় ন নাই?
হয়, হয় মানে আৰু তোমাৰ চাবাচোন মানে কি বস্তু বিলাক এ মই কৈছো মানে তোমাৰ এই যিবিলাক আমাৰ গাড়ী ভাল-ভাল গাড়ী আছে তোমাৰ। অ, যি হওক মাৰচিডিচ হওক মাৰচিডিচ লেম্বৰগিনি সেইবিলাকো চব বাহিৰৰ কইতা হ তোমাৰ এই ফলচ পোৱাকে নহওক তোমাৰ এইবিলাক গাড়ী চব বাহিৰৰ গাড়ী। জাৰ্মানী পৰে তোমাৰ অদি মাৰচিদিছ এইবিলাক। আৰু তুমি নাইকি, নাইকি এডিডাছ এইবিলাক ব্ৰেণ্ড চব বাহিৰৰে। জাৰ্মানী বা আমেৰিকাৰ হল সেই। এইবিলাকো বাহিৰৰ ভাল ভাল ব্ৰেণ্ড বিলাক তোমাৰ চব বাহিৰৰ।
বাহিৰৰ, বাহিৰৰ, বাহিৰৰ। মানে সেই আৰু সেইটোয়ে ক'বো যে অসমান মানে অসম অসম নহয় এ ভাৰতবৰ্ষত আহিলে তাৰ দুগুণ দাম বাঢ়ি যায়। মানে যিহেতু আমাৰ জি এছ টি টেক্স এইবোৰ সেইবোৰ সমূহ দিওঁতে দিওঁতে মানে বহুত বেছি অধিক দামত উদাহৰণ স্বৰূপে তোমাৰ কব গলে আইফোন এটা যদি তুমি আমেৰিকাত কিনিব যোৱা বা ডুবাই সেনেকা সময়ত কিনিব যোৱা অ ডুবাইত যদি বেছিক কিনিব যোৱা এই দেৰ লাখ টকাৰ ফোনটো তুমি প্ৰায় তুমি এক লাখ বিশ হাজাৰ মান মানতে পাই যাবা। তো আমাৰ ইয়াত আহোতে আহোঁতে তোমাৰ দেৰ লাখৰ ওপৰো গুচি যাব। মানে এনেকুৱা এটা মানে পৰিস্থিতি আৰু এনেকুৱা
পঞ্চাচতে পাই যাবা তুমি
হয় হয় হয় অ হয়তো সেনেকুৱা পাই যাম সেয়া আৰু মই মূলটো কলো মানে সেনেকুৱা
আৰু তোমাৰ মানে কি এইটোয়ে আৰু এই উন্নত ৰাষ্ট্ৰ বিলাকত তুমি হেৰি আছ তোমাৰ বহুত জানো তোমাৰ মাইক্ৰচফট হওঁক এ আই হওক, ফেচ ফেচবুক হওক, ইনষ্ট হম তোমাৰ এইবিলাক উন্নত ৰাষ্ট্ৰৰেই তোমাৰ পৰিৱ
ঠিক কথা আৰু এইখিনিতে এ আই কথা মন পৰি গ'ল মানে এ আইটো আমাৰ হয়তো মানে এই দুহেজাৰ বাইশ মান চন প্ৰায় মানে মোবাইল ফোনত ভালকে দেখা পোৱা গৈছে মোবাইল বাইছ তেইচ চনৰ পৰা কিন্তু তুমি জাপান, চীনত, আমেৰিকা সমূহ দেখিবা মানে তেওঁলোকে মানে এই দুহেজাৰ ওঠৰ চনৰ পৰাই সেনেকুৱা ব্যৱহাৰ কৰে।
হয় হয় হয় মানে তাৰমানে তাত আগতীয়াকেই বস্তুবিলাক।
আগতীয়াকে আহে কিন্তু আমাৰ তাত আহিবৰ কাৰণে অলপ কিছু পলম হৈ যায়।
হয় হয় হয় তাকে তুমি মানে বহুত তোমাৰ আৰু উন্নত ৰাষ্ট্ৰ বিলাকত চাবাচোন তাত বহুত ডিচিপ্লিন আছে তোমাৰ যান জোঁট নাই তোমাৰ। একদম ৰাস্তাবিলাক চাফ চিকুণ পূৰা হৈ থাকে তোমাৰ। এটা তুমি সৰু এটা পাতো নোপোৱা মানে এনেকুৱা চাফ চিকুণ কৰি ৰাখে।
অ অ নিশ্চয় নিশ্চয় তেওঁলোকৰ মানে হয় এই যিটো মানে চিকুণতাটো মানে ইমান ধুনীয়াকে পৰিষ্কাৰসমূহ কৰি ৰাখে, তেওঁলোক মানে ইমান ধুনীয়া ৰাজপথ মানে সমূহ আৰু ইমান ধুনীয়াকে মানে গাড়ী মটৰ ধুনীয়াকে যায়। কোনো মানে এই দুৰ্ঘটনা নহয় আমাৰ ইয়াত চাব গ'লে তুমি ভাৰতবৰ্ষত ইমান দুৰ্ঘটনাৰ হৈ থাকে প্ৰায় মানে মানুহৰ মৃত্যু মানে সদায় হোৱা নিচিনা হৈছে। এই দুৰ্ঘটনাৰ ফলত মানে সেই আৰু মানুহে নিজৰতো ভাবে বেছিকে। আমাৰ যদি ভাৰতবৰ্ষ কব গলে অ
সেইটোয়ে আৰু মানে তোমাৰ মানে বহুত এতিয়া আদানী হৈ গৈছে মে তোমাৰ আৰু ইউৰোপ -ইউৰোপত -ইউৰোপত দেশবিলাক বহুত উন্নত তোমাৰ।
অ হয় হয় হয়। বৃহৎ তৰ অট্টালিকাৰৰ ওপৰি ঠিক কথা।
মানে জনসংখ্যা কম হ'ব পাৰে মানে তোমাৰ যি এইবিলাক বহুত ভাল তাৰমানে ত আমাৰ এই ভাৰতত থাকি বহুত তাৰমানে এডভান্স।
হয় হয় হয়, মানে সেই আৰু মানে আমাৰ ইয়াত মানে ভাৰত ভাৰতবৰ্ষত এটা সমস্যা হৈছে জনসংখ্যাৰ বৃদ্ধি কিন্তু বহুত বেছিকে পাই আছে। এই জনসংখ্যাৰ ফলত মানে কি মানুহে হয় সেইটোতো জনসংখ্যাৰ ফলত মানে মানুহে দৰিদ্ৰতাৰ মানে বেছিকে আগবাঢ়ি গৈ আছে এইবিলাকৰ কাৰণে দৰিদ্ৰতাৰ ফলত।
হয় হয়। আৰু তোমাৰ চাবাচোন চাইনাতো জনসংখ্যা বহুত আছে। কিন্তু চাইনাত মানে এডভাঞ্চ মানে চাইনাতো কিন্তু বহুত জনসংখ্যা থাকিলেও মানে তাত সেইটো আছে পুৰা মানে মানে সেইবিলাক ভাল মানে তাত। বস্তু বিলাক যিবিলাক হয় হয়। এই আমি যেতিয়া দ দুৰ্গা পূজাত মানে বস্তুবিলাক যি সৰু ছোলী কিনে সেইবিলাক বস্তু
হয় হয় হয় হয় হয় সেইকাৰণে। উম উম উম উম সেইটোৱে। সেইটোয়ে সেইটোয়ে সেইবোৰ কাৰণৰ এটা মানে উন্নত বুলি ভাবো আমি। আৰু সেই। মানে কম দামত পাই তাতে চাইনাসমূহ মাজত সেনেকুৱা দেশত ত' ইয়াতে আহ পোৱাৰ লগে লগে দাম বোৰ বাঢ়ি যায়। সেইয় আৰু বাকী চব ঠিকে মানে অ।
বাকী তোমাৰ মানে আৰু তোমাৰ হেৰিবিলাকো বহুত ভাল কিন্তু তাত মানে বাহিৰৰ যিবিলাক তোমাৰ উন্নত ৰাষ্ট্ৰ বিলাকত যিবিলাক তোমাৰ ট্ৰিটমেন্ট আছে তোমাৰ হেল্থ ট্ৰিটমেন্ট
অ হয় হয় এইটো কিন্তু ঠিক কথা কৈছা মানে বহুত ডাঙৰ এটা কথা কলা স্বাস্থ্যৰ কথা ক'ব গ'লে আমাৰ ইয়াত ভাৰতবৰ্ষতকে বেছি মানে আমেৰিকা সমূহ ত মানে যদি গলে স্বাস্থ্য মানে তুমি প্ৰায় ঠিক হৈ উঠিবা যিমানে মানে ভ ডাঙৰ বেমাৰৰ
ডাঙৰ- ডাঙৰ বেমাৰ নহয়।
অ আমাৰ ইয়াত মানে কি অসমত কথা কব গলে অসমত মানে ইমান ভাল চিকিৎসা নাই। মানুহে মানে বাহিৰত যাব খোজে বাহিৰতটো যদি বহুত ডাঙৰ এটা বেমাৰ মানে ধৰা পৰে, এই মানে ই দেশ বিদেশৰ সহায় ল'ব লাগে আৰু
হয় হয়। আৰু মানে তোমাৰ বাহিৰত মানে কি তোমাৰ চাবাচোন বাহিৰত মানে কে বেমাৰ হলেও মে ভাল পাই যায়। আমেৰি
অ নিশ্চয় নিশ্চয় কেঞ্চাৰ বেমাৰ হলে মানে ইমান ধুনীয়াকে ঘূৰি ফুৰে বাহিৰত। মানে চিকিৎসা কৰি অহা মানুহ।
ভাল ট্ৰিটমেণ্ট আছে তাত মানে পইচা যাব অলপ। কিন্তু ভাল ট্ৰিটমেণ্ট আছে। হয় মানে আমাৰ কাৰণে। আমাৰ দৰিদ্ৰতা পৰিয়াল ম মিডিল ক্লাছ ফেমিলিৰ কাৰণে টান বাৰু সেইটো।
অ সেইটো হয় বাৰু ম
কিন্তু টকা থাকিলে মানে ভাল ট্ৰিটমেণ্ট আছে আৰু।
উম, উম নিশ্চয়- নিশ্চয় সেইটোৱে কথা মানে চিকিৎসাৰ ক্ষেত্ৰত মানে আমাৰ ভাৰতবৰ্ষত মানে বহুত উন্নত দেশ আছে য'ত মানে চিকিৎসাৰ। তটো ইমান ধুনীয়াকে কৰে মানে পুনৰ বেমাৰ হোৱা মানে। এই ৰোগ হোৱাটো মানে কেতিয়াও মানে সম্ভাৱনা নাথাকে আৰু। সেইটোয় ক'ব খুজো যে আমাৰ মানে এই দেশখনো অলপ উন্নত। হ'ব লাগে মানে হয় আছে হয় বাৰু। নোহোৱা নহয় কিন্তু মানুহে ভালকে পালন কৰিব লাগিব এই উন্নত দেশখনত মানে এনেকুৱা হৈছে। এতিয়া অলপমান উন্নত হৈছে কিন্তু মানুহে ভালকে পালন কৰিব জানা নাই। মানে যতাই মৰাই তুমি গাড়ী চলাই মানুহে। আৰু তোমাৰ এই স্বাৰ্থৰপৰ মানুহ বিলাক মানে নিজৰটোৱে। ভাবি থাকে সেই তেনেকুৱা হ'ব নালাগে কিন্তু মানে সকলো মানে। বিভিন্ন প্ৰান্তত থাকিও মানে আকৌ নিজৰ নিজৰ দায়িত্ব পালন কৰিব লাগিব তুমি কি কবা।
হয় হয় হয় সেইটোৱে হয়। মানে ঠিকেই আৰু এইটো। ঠিক আছে দিয়া আজি ৰাখিছো বাৰু অলপ বাৰ্তালাপ কৰিলো তোমাৰ লগত। উন্নত ৰাষ্ট্ৰৰ কথা পাতিলো অলপ অলপমান হয়। ঠিক আছে দিয়া ৰাখিছো অ অ।